হেল্ল
অঁ দাদা নমস্কাৰ কওঁক চোন?
অঁ, আপুনি কি কৰি আছে?
এই এনেই এই মোকেইটা এল ডি বহিছো এ জেগাত, আপুনি?
অঁ, মই এই আপোনাৰ এই গৰুখিনি মানে বহুত মানে উৎপাত কৰি আছে, মানে মই আপোনাৰ এই আগফালে বান্ধি থইছো না
উম।
এই আপোনাৰ জগা দিছো মানে, বহুত মহে খাইছে সেইকাৰণে মানে মই আমাৰ ইফালে বহুত যে জংঘল থওঁ, সেইকাৰণে মহ গৰু খিনিক পানীও খুৱাই আছো, আপোনাৰ এইফালে জগাও দি আছো মানে।
অঁ, আপোনাৰ হেৰি আছিলে ন গৰু আছিলে।
হয় গৰু আছিলে।
পিছে কেইটামান আছিলে আপোনাৰ গৰু?
মোৰ এনেই আপোনাৰ তিনিশ নিৰান্নব্বৈটা আছে চাৰিশটালৈ এটা ক'ম।
অঁ, চাৰিশ হৈ যাব চাগৈ এইবছৰৰ ভিতৰতে।
অঁ, পোৱালি ছোৱালী খিনি মিলাই মানে আপোনাৰ তিনিশ নিৰান্নব্বৈটা আছে, আৰু এটা লাগে মানে এজনী গাভিনী হু হু মানে গাভিনী হয় আছে, পোৱালী এইয়া এই দুঘন্টা মূৰত দিও -দিও হয় আছে মানে।
অঁ, মানে আপোনাৰ দুঘণ্টা পিছতে চাগৈ চাৰিশটা হ'ব পাৰে।
এই মানে জগো-জগো হৈ আছে, এনেকুৱা হৈ আছে মানে। এয়া আপোনাৰ চাই আছো না সেইকাৰণে মানে অলপ আৰু এইফালে আমাৰ- অলপ মিয়া গাওঁ আছে না সেইকাৰণে মোৰ মানে- লগতে বহি আছো মানে বা গৰুখিনিৰ ওচৰতে মানে।
উম।
চোৰ- চোৰ হ'ব পাৰে না সেইকাৰণে বহি আছোঁ।
অঁ।
আৰু আপোনাৰ এতিয়াতো আপোনাৰ বাৰটা বাজিলে আৰু মানে- ৰাতিপুৱা আপোনাৰ চাৰিটা বজাতে গাখীৰ নিব আহিব।
আচ্ছা।
অঁ, এতিয়া মোৰ কৰ্মচাৰী- দুজন শুই আছে, দুজন শুই আছে- আৰু দুজন মোৰ লগত আছে মানে আপোনাৰ-
অঁ।
মানে ইয়াত দানা- চানা, পানী- চানী খুৱাই আছে। আৰু দুজন শুই আছে মানে আমি চাৰিজন মানে- অঁ, আপোনাৰ প মোৰ সুতি পাঁচজন মানে আপোনাৰ আমি এটা মানৰ পৰা মানে- দানাটো খোৱা হোৱা পিছতে মানে গাখীৰ খীৰাব লাগি যাম মানে। আপোনাৰ কাৰণ চাৰিটা বজাতে আপোনাৰ গাখীৰ গাড়ী আহি যাব মানে পাৰ্চেল দিব লাগিব না।
আপুনি কি, পাৰ্চেল মানুহক ঘৰে ঘৰে দিয়ে নে আপুনি ফেক্টৰীত দিয়ে মানে যোন-
নাই, আপোনাৰ মোৰ- ডাঙৰ -ডাঙৰ হোটেল আপোনাৰ কেইখন, ইফালে ত্ৰিশখন- ইফালে - চল্লিশখন, মান পঞ্চাশ, ষাঠিখন মানে হোটেল আছে।
উম।
আপোনাৰ গাড়ী আহে আপোনাৰ বলেৰো। বলেৰো আপোনাৰ এঘাৰখন নে বাৰখন আহে তাতে মানে মই গোটেইখিনি গাখীৰ দি- পঠিয়াই দিওঁ।
আপোনাৰ দৈন, আপোনাৰ দৈনন্দিন- কিমান হেৰি ওলাই, গাখীৰটো কিমান ওলায়?
গাখীৰ মোৰ এনেই- এশ লিটাৰ বেছি ওলায়।
এশ লিটাৰ বেছি ওলায় ন?
উম, উম। কাৰণ মাই- কী গৰুৱে মোৰ আছে তোমাৰ তিনিশ- তিনিশ নহয়, দুশ আশীটামান মাইকী গৰুৱে আছে।
অঁ, ভালে মানে আপোনালকৰ গৰু আছে পিছে।
উম, চে -চেউৰীখিনি ধৰাই নাই।
উম।
আকৌ পোৱালি সৰু সৰুখিনি আছেই। মানে- এইয়া আৰু অলপ কষ্ট হয় ৰাতিপুৱা টাইমটো মানে- দিনটো গৰু চৰাওঁ, মেলো। গোটেইকেইটাই চৰাই মেলি আকৌ আহি সন্ধিয়া বান্ধি মেলি- বান্ধি মেলি, চাহ, চাহ অকন খাই পেলাই, ভাত-চাত খাই পেলাই আপোনাৰ এয়া আকৌ গৰুৰ লগতে অকণ বহি, শু শু, অকণমান চাঙৰ তলতে গৰুৰ লগতে, মানে চাং বনাই থোৱা আছে, তাতে অকণ শু।
উম,
তাৰপিছত আপোনাৰ এইয়া আৰু এঘাৰটা, বাৰ পৰা অকণ মোবাইল-চোবাইল চাওঁ শুই পেলাই। দিনৰ বাতৰি-চাতৰি দুটামান শুনো, তাৰপিছত আপোনাৰ এটা বজাৰ মানৰ পৰা, এটা দেৰটা মানৰ পৰা, গাখীৰ খিয়াব লাগিয়ে যাওঁ।
অ, আচ্ছা।
এইয়া আৰু কষ্ট হয় আৰু অলপ কি ক'ব আৰু।
একে, মোৰো একে কোমোৰ, মোৰ আৰু পাচ শটা হ'ব আৰু মানে পাঁচশটা বহুত দিগদাৰ কৰে আৰু জানেই মইতো কিমান হেৰি।
মই আপোনাৰ বহুত, আপোনাৰ লগত কৰ্মচাৰী কেইজন আছে? মানে আপোনাৰ গৰু চৰোৱা, চৰোৱা কেইজন আছে?
মোৰ তাত গৰুচোৱা পা, দহজন মান আছে কাৰণ মোহটো বহুত হেৰি কৰে না।
উম, বহুত দিগদাৰ, মহ বাৰোতে।
কাৰণ গৰুটোৰ নিচিনাই ঠাণ্ডা নহয় মহটো।
উম,
হেৰি অলপ চাউণ্ড, টাউড শুনিলেই হেৰি কৰি দিয়ে মানে।
উম, উম,
মানে গোহালিত উৎপাত কৰি দিয়ে।
উম,
তাৰ কাৰণে দিগদাৰ হয় আৰু সেইকাৰণে বেছি মানুহ ৰাখিবলগীয়া হৈছে।
হয়, হয়, হয়।
উম, আপুনি কোনোবা মৌ বেচা মানুহ চিনি পায় নেকি, মানে তাৰ কাৰণে মই আজি ফোন কৰিছিলো আপোনাক।
হয় আপুনি মৌ, বিক্ৰী কৰিব।
মানে বিক্ৰী নকও মানে মই, মোবাইলটো বেয়া হৈছে ন, তাৰ কাৰণে মোবাইল এটা ল'ম বুলি ভাবি ছো, তাৰ কাৰণে গৰু এটা, মোৰ এটা বিক্ৰী কৰিম বুলি ভাবিছিলো।
আপুনি এটা বিক্ৰী কৰিলে এ, বেছি দাম নাপাব নহয়। মতা ম'হ বিক্ৰী কৰিব নে, মাইকী ম'হ বিক্ৰী কৰিব?
এই মাইকী ম'হটো বিক্ৰী কৰিম কওঁকচোন, মাইকী ম'হটো পৰাইটো মোৰ জীৱন চলি আছে।
অ, মতা ম'হ আপুনি এহাল বিক্ৰী কৰি দিয়ক, মানে এহাল মানে আপোনাৰ দুটা মহ বিক্ৰী কৰি দিয়ক আপুনি আপোনাক মই এক লাখ ত্ৰিশ হাজাৰ মান উলিয়াই দিম দুটাত।
অ, অ, ঠিক আছে তেতিয়াহ'লে, মই দুটাই বেচি দিম কাৰণ মোৰ ইমান ম'হ খিনি আছেই মতা ম'হ মোৰ বেছি আছে। ত, মান আপোনাতকৈ।
হয়, হয়।
আপোনাৰ মাইকী গৰু যেনেকে বেছি আছে, মোৰ মতা ম'হ বেছি আছে।
উম, উম, উম, মাইকি বস্তু টো, মানে বিক্ৰী নকৰিব মানে মাইকী ম'হ বিক্ৰী কৰিলে আপোনাৰ বহুত, লোকচান এফালৰ পৰা আপুনি না, কি পাব? আপুনি কথা এটা, গাখীৰ পাব না‌ আপুনি পোৱা কি কি পাব, মন মহৰু কিহৰ কাৰণে বিক্ৰী কৰে অলপ গম চম হ'বৰ সময়ত দিয়া। গাভিনী গাত, লাগিব সময়ত তেতিয়া অকমান মতামহতো লাগে আৰু আপোনাৰ একো কাম নাই। বিক্ৰী কৰিবৰ সময়ত আপুনি বিক্ৰী কৰিব,
মটামহ টো থাকিলে মানে বেছি। অ মতামতো থাকিলে বেছি দিগদাৰ হয় কাৰণ বহুত উটপাত কৰি থাকেতো মত, মতা ম‌টোৱে, নি পেলাই ক'বলৈ য'ত ত'ত গুচি যায় খেতিয়ে মেলি সোমাই যায় আৰু খেতি মানুহৰ, এ সুধিব লাগে কথা শুনিব লাগে। যোৱা বছৰে বৌ হতে, যোৱা বছৰ মানে মোৰ হেৰি হ'ল। জোৱা বছৰ মোৰ দুটা মহ কি হেৰি এৰখাই গৈ পেলাই মানে এখন, কমো এবিঘা মান মাটি খেতি খাই পেলালে বুজিছে।
হয়।
উম তাতো আকৌ মোৰ গৰু কেইটা কি মোৰ কেইটা ধুৰি দিলে।
উম,
ধৰি লোৱা কাৰণে তাতো আকৌ পইচা দিবলগীয়া হ'ল। গোটেই খেতিৰ পইচা দিবলগীয়া হৈছে। সেইকাৰণে মানে বহুত দিগদাৰ।
চম্ভালি ৰাখিব অলপ ভালকে।
উম তাৰ কাৰণে ভাবিছো মতামৰ কেইটা বিক্ৰী কৰি দিওঁ নেকি গোটেই কেইটা,
উম উম নাই গোটেই কেইটা বিক্ৰী নকৰিব। দুহাল তিনিশাল মান থৈ দিয়ক চাৰি পাঁচটা। ছটামান মান থৈ দিয়ক মতাসমূহ লাগে ন।
মতা মোৰ মোৰ কম চকং কিমান আছে দুশটামান আছে দুশটা মান, তাৰ অপ এশ পঞ্চাশটা মান বিক্ৰী কৰি দিম চাগে কেইটামান ৰাখিম।
হয় পাৰে এনেকুৱা হলে,
উম আৰু পিছে আপোনাৰ ক'ৰবাত ফুৰিব যোৱা প্লেন আছেনে নাই।
ফুৰিব যোৱা আপোনাৰ এইয়া। ফুৰিব যোৱা মানে ফুৰিব যোৱা। যায় আপোনাৰ এই গৰুৰ পৰা সময় নাপায় কেনেকৈ যাব কওকচোন।
এ তাৰ মাজতে সময় অকণ উলিয়াব লাগিব কিমান লাগি থাকিব এই এইবিলাকৰ লগতে।
উম সেইটোতো হয় বাৰু যাব লাগিব লগৰখিনিৰ লগত এদিন বহুত, দিন যোৱা নাই চবেই এতিয়া, সেই হায়াৰ ছেকেণ্ডৰী পঢ়াৰ পিছৰ পৰা চব কিছুমান, অলপ ধনী ঘৰ পোৱালি আপোনাৰ কৰ'বাত পঢ়িলে হোষ্টেলে চোষ্টলে থাকিলে আমিতো ইমানো হেৰি নহয় না মিডিয়াম ঘৰ, পোৱালি আমি সেইকাৰণে অলপ আমাৰ নিজৰ এতিয়া আমি অলপ উঠিছো, তেতিয়া আমি কেনেকৈ আছিলো ভাবকচোন আপোনাৰ হাতত কিতাপ লৈ যাওঁ বেলেগ বাকী পোৱালি খিনিয়ে। বেগত কিতাপ লৈ যায় হয়নে।
হয় হয় গম পাইছো কথাটো।
তাৰ পিছত আপোনাৰ পেইন পেইন নাথাকে কাৰোবাৰ পেইন দি লিখো কাঠ পেঞ্চিল নাথাকে। পাখি পিন্ধি লিখিছো কি ক'ব আৰু এতিয়া অলপ, চিধা হ'ব পাৰিছো, নিজৰ দোমত আগতে অৱস্থা বিলাক আমাৰ কেনেকুৱা আছিলে, ভাবকচোন।
হয়, হয় সেইটো বাদে গম পাইছো। মোউ তেনেকুৱা পাই হেৰি হৈ আহিছো তো।
হয়, এয়া আমি আগৰ দিনবিলাক পাহৰি আহিছোঁ না। সেইকাৰণে আপোনাৰ এতিয়া অল বেয়া লাগে আৰু মানে। মানে এনেকুৱা লাগে এতিয়া সেই লগৰ খিনি ওচৰত কেনেকৈ মুখ কেইখন থাক। এতিয়া মানুহ বনি গ'লো বাৰু তেতিআওঁ মানে আগৰণি হেৰিটো আহে না। যদি আপোনাক পুটুকৈ দেখুৱাই দিও, এইটো আগতে হাতত যে কিতাপ লৈ আহিছিলে এনেকৈ। এতিয়া মানে, উম'।
আ, মা-দেউতা আগতে পহা নাছিলে কাণে। পহা নাছিলে কাণে আমাক হেৰি কৰিলে, সেইবিলাক এনেকে নিজে কষ্ট কৰিবলগীয়া হৈছে।
উম', এতিয়া বুজি পোৱালি বুজি পু উম', বুজি পোৱা পোৱালিয়ে কব চা আগৰ সেইটো কেনেকুৱা আছিল। এতিয়া চা চোৰেন কি মানু হৈ গল, উঠি গল ভাপ। বা এলেচ কি মানুহ আছিলে এতিয়া চা বুলু উঠি গল, কেনেকুৱা হৈ গল, এতিয়া আগৰ এনেকুৱা কিছুমান বুজি পোৱা পোৱালিয়ে মানে বুজি পাব। যোনে বুজি নাপ পাব, নাপাইব নহ। ক'ত পাব।
সেয়াই মাক-বাপেক আগতে চাকৰি আছিলে কি ক'ব মাক-বাপ পহি থৈছিলে, আমাৰ মা-দেউতাই পহা নাছিলে।
কিন্তু সেয়া, সেয়া, সেয়া পোৱালিয়ে যোনটো পোৱালিয়ে আগতে
জোতা, চেণ্ডেল পিন্ধি আহিছিলে, যোনটো পোৱালিয়ে বেগ-চেগ লৈ আহিছিলে, সেয়া পোৱালি কিন্তু এইটো এতি এতিয়া একো কোৱা নাই, এয়ে আপোনাৰ খোবাত মলে-চলে দচ, বাৰ হাজাৰ টকীয়া চাকৰি এটা কৰি এনেকৈ চলি আছে কিন্তু।
সেয়াই, আমাৰ এতিয়া আমাৰ পোৱালিয়ে তেনেকুৱ নকৰিব নহয়, আমাৰ নিজ নিজ হেৰি আছে বিজনেচ আছে, আমি সিহঁতক সিহততকৈ বেছি ভাল দিব পাৰিম সুবিধা।
উম', আমি এতিয়া আপোনাক সৰুৰ পাৰা বুজিলো। যে আমি এতিয়া, আগতে আপোনাৰ খেৰৰ ঘৰত আছিলো। আপোনাৰ কেনেকৈ
পকা ঘৰত আছো। আমি যেতিয়া, তিনটা যেতিয়া লাইনত পহে, আমি তেতিয়া ধূপৰ পোহৰত পহোঁ, বা চাকি পোহৰত পহিছিলোঁ।
উম', কেতিয়াবা জোনাকি পোৰুৱা পোহৰটো পহিব লগিয়া।
হয়, তাতো পঢ়িবলগীয়া হৈছে। সেইবিলাক মানে বহুত কষ্ট ফলত আমি মানে, ডাঙৰ হৈছো মানে, সেইকাৰণে এতিয়া মানে, অলপ ক'ৰবাত কিবা এটা পইচা-চইচা খৰচ কৰিবলগীয়া মানে অলপ কিবা এটা গাত মানে লাগে, যিমানে নহওক পইচাৰ অভাৱ নাই ইমান বাৰু তে তেওঁ মানে আগৰ কথাবিলাক ভাবিলে বেয়াই লাগে। চকু পানী ওলাই যায়। কি কয়?
অ', কাৰণ আমি ফুৰা মানে সেই তলৰ পা ওপৰলে আহিছোঁ ন, সেইকাণে আমি এটা এটা পইচা মূল্য বুজি পাওঁ এতিয়া। কিন্তু আমাৰ পোৱালিএ বুজি নাপায়, চাবচোন। উম', আমাৰ পোৱালিকেইটাই ইনত যোনটো মানে আমাৰ লগৰখিনি আছিলে-ধনী ঘৰ পোৱালি। এতিয়া তেনেকুৱা হ'ব ইহনতেওঁ।
হয়, হয় তেতিয়া আপুনি কব পাবা আহিম এই তেতিয়া মানে এতিয়া আমাৰ পোৱালি খিনি কব আৰু আমাৰ দেউতাৰ ইমান গৰু আছে। ইমান ডাঙৰ বিজনেচ আছে কি এ আজি ব'লা ক'ৰবাত পাৰ্টি কৰিব যাওঁ অমুকে তুমুকে আজি এই কাইলৈ দেউতা গাড়ীখন লাগে কাইলৈ নহলে মই কলেজ নাযাওঁ অমুক নাযাও তমুক নপঢ়ো আমি যিনহওক কিনি দিব লাগিব সেইটোতো
উম এতিয়া আমাৰ দিনৰ কথা কব গলে সিহঁতৰ চকু পানী ওলাই যাব আমি নদী পাৰ হৈ সাতুৰি পেলাই পঢ়িব যাব লাগে।
সাঁতুৰি পেলাই পঢ়িব যাব লাগে।
উম
আপোনাৰ এ এইফালে আপোনাৰ এটা হাফ পেন্ট এটা পিন্ধি গৈ পেলাই আকৌ সিটো মাৰ মূৰত গৈ পেলাই আপুনি স্কুলৰ কাপোৰ পিন্ধি যাওঁ, মিঠাতেল বটল লৈ পেলাই তাত মূৰত লগাই যাওঁ কি কয়?
অ পলিঠিঙত কাপোৰ হেৰি কিতাপ ভৰাই লৈ যাব লাগে ভিজে বুলি ভয় লাগে। কাৰণ কিতাপ কিনি দিব নোৱাৰে তেতিয়া
উম কিতাপ কিনি দিব নোৱাৰে। সেয়াই আৰু লোকৰ লোকৰ পোৱালিয়ে আপোনাৰ মাছ ভাত খাই থাকে এনেকুৱা মাকে খুৱাই নাখায় আমি আপোনাৰ পানী ধৰা ভাত কেতিয়াবা কৰাই গুৰি, চৰাই গুৰি খাই বা খাব নাপালে সেনেকৈয়ে যাওঁ
উম
আকৌ ঘৰৰ পৰা কৈ পঠিয়াই যে স্কুলত খিচিৰি দিলে ভালকে খাই আহিবি ঘৰত